কি কৈছে। ময়ো এনে আছো ঘৰত ভালনেে?
উম, ভাল আপোনাৰ ভাল
ভাল ন তোমাৰ লগত এই দৰকাৰ এটাত ফোন কৰিলো।
অ কওক ছোন
এতিয়া ততে বাৰিষা কাল এতিয়াতো বানপানীয়ে হৈ আছে প্ৰায় জেগাত। মানে তাৰ ওপৰত আপুনি কি ভাবে?
কি ভাল ইমান মানুহ বিলাকৰ দিগদাৰ হয় দিয়কচোন পানী হলে।
হয় হয়। উম মানে বানপানী হোৱাৰ ফলত মানে মানুহৰ কি কি অসুবিধা হৈছে? তাৰ বিষয়ে কিবা কব নেকি আপুনি?
খোৱা বোৱাৰ পৰা ধৰি লৈ বহুত খিনি অসুবিধা হৈ যায় পানী হোৱাৰ লগে লগে। গোটেই ঘ লৰা ভাগি মেলি কিমান হেৰি হৈ আছে এতিয়া।
হয় হয়।
বানপানী হোৱাৰ ফলত বহুতো মানুহৰ অসুবিধাৰ সৃষ্টি হৈছে।
হয় আৰু বিশেষকে লৰা ছোৱালীৰ ক্ষেত্ৰতো হৈছে। ল'ৰা -ছোৱালী পঢ়া শুনাৰ খাল
মানে প্ৰচুৰ বৰষুণৰ ফলত পুৰা বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হৈছে। তাৰ ফলত আমাৰ ইফাল সিফাল হবলৈ অসুবিধা হৈছে।
হয়।
যোন বিলাক আ আমাৰটো অসমখন কৃষি ভিত্তিকে হয় কৃষি ভিত্ত কাৰণে বানপানী হোৱাৰ ফলত মানুহৰ খেতি কৰিবলৈ অসুবিধা হৈছে। খেতি বাতিত। ঘৰ চৰ বানপানীত খহি গৈছে।
আৰু।
ৰাস্তা ঘাট। একোতে মানে আমাৰ চব ধ্বংস হৈ গৈ আছে বানপানীৰ ফলত। এতিয়া পাহাৰীয়া অঞ্চলৰ পৰা মাটি খৰি গোটেই এতিয়া অৰুণাচলতেো দেখিছো গোতেই পাহাৰ। পাহাৰীয়া অঞ্চল ইমান পচন্দ বৰষুনত পাহাৰীয়া অ অঞ্চলবিলাকৰ মাত আতি কৰি মানুহক ঘৰ দুৱাৰ ৱ আকুৱাই লৈছে হেল্ল' হেল্ল'
হয় শুনি আছো শুনি আছো হেল্ল'
অঁ, শুনি আছে নে আপুনি?
শুনি আছিলো হেল্ল'।
শুনি আছো শুনি আছো।
অঁ, বানপানীৰ ফলত মানে দৰিদ্ৰ মানুহখিনি অস সুবিধাৰ সৃষ্টি হৈছে।
হয় হয় বহুত অসুবিধা হৈছে বিশেষকৈ দুখীয়া শ্ৰেণীৰ মানুহ খিনিৰ কাৰণে বেছি অসুবিধা হৈ গৈছে গৰু গাই পা ধৰি ললে পুৰা খাদ্য তি অনু
হয় হয় মানে নৈ বিশেষকে নৈ পৰিয়া মানুহখিনি বেছি অসুবিধা আছে ইমান পচন্দ বৰষুণত পুৰা। ঘৰ দুৱাৰ চব ডুবি গৈছে সিহঁতৰ এতিয়া থাকিবলৈও ঠাই নোহোৱা হৈছে।
খুৱচা হয়।
দুহেজাৰ চৌবিশ চনত। ত্ৰিশখন জিলা, ত্ৰিশখন জিলাত মানে বানপানীয়ে পুৰা ধ্বংস কৰি থৈ গৈছে।
হয়
ন অসমখনতো বানপানীৰ কাৰণেই জৰোলা হোৱা নিচিনা হ হৈছে
হয় হয় হয়
প্ৰতি বছৰে কম বানপানীয়ে কম ঘৰ দুৱাৰ মাটি খেতি বাতি বিলাক কম অনিষ্ট কৰি আছে হয় নেকি বিশেষকে দুখীয়া শ্ৰেণী মানুহখিনিৰ কাৰণে বহুত বেছি খেতি কৰা মানুহখিনিৰ কাৰণে বেছি অসুবিধা হৈছে
হয় হয় উ এতিয়াতো খেতি তি কৰা বুলি নহয় চাকৰি কৰা সকল শিক্ষাৰ কাৰণে চ ফাল সুবিধা আছে বানপানী হোৱাৰ ফলত আমি দূৰৰ শিক্ষা অনুষ্ঠানলৈ যাব পৰা নাই তাৰ ফলত আমাৰ মানে নতুন প্ৰজন্ম ছাত্ৰ ছাত গোটেইখিনি বহু অসুবিধাৰ সৃষ্টি হৈছে
হয় হয়
আকৌ চাকৰিয়াল সকলেও ইফালৰ পৰা সিফাল ভাল কৰিবলৈ মানে অলপ চিন্তা কৰিবলগীয়াও হৈছে কাৰণ ইমান বানপানীত কেনেকে সিহঁতি ভাল সিফাল কৰি নিজৰ কৰ্মক্ষেত্ৰ পাবগৈ
হয় কমস্থলী যাবলৈ
কি কৈছে
ন কৰ্মস্থলী পাবলে অসুবিধা হৈছে সময়মতে যাব পৰা নাই বানপানীৰ ফলত
এইবিলাক আ মানে ইয়াৰ ৰোধ কৰিবলৈ আপুনি কিবা আপোনাৰ কিবা মতামত আছে নেকি কেনেকে আমি ৰোধ কৰিব পাৰিম
এই বিষয়ে চৰকাৰীও নভবাকে থকা নাই ভাবিয়ে আছে
হয় অ এ আমি এইটো পাহাৰীয়া অঞ্চল বিলাকত হেৰি কি ওখ ওখকে ৱাল চুৱাল দি মেলি অলপ ৰক্ষা কৰিব পাৰো কাৰণ পচন্দ বৰষুণৰ তললৈ মানে বান আহাৰ ফলত তললে গোটেই মাটিখিনি খহি আহে তাৰ ফলতে অসুবিধাৰ সৃষ্টি হয় আমি গছ গছনি ৰুব পাৰো কাৰ কিছুমান গছ গছনিয়ে অলপ মানে পানী চানী শুহে আৰু মাটিটো খামুচি ধৰি থাকে তাৰ ফলে মানে মাটিতটো খৰিহিয়াই ৰখা টো কমি যায় এজোপা গছ ৰুলে আমি দহ এজোপা গছ কাটিলে আমি দহজোপা ৰুবই লাগে
হয় সেইটোয়ে টো মানুহৰ ভুল হৈছে গছ কাটে কিন্তু ৰোৱাৰ কথাটো কেতিয়াও ভাবিয়ে নাচায়
হয় হয় এই অসুবিধাৰ ফলত মানুহ বহুতো এতিয়া মানে কিছুমান বেমাৰত আছে বেমাৰত থকাৰ ফলত কিছুমান ৰাস্তা ঘাট ডুবি যোৱাৰ ফলত চিকিৎসালয়লৈ নিব পৰা নাই কিছুমান মানে মৃত্যু মুুখতো পৰি গৈছে গৰু ছাগলীৰ কথা নকওঁয়ে আমাৰ মানুহৰে বহুত মানে মৃত্যু হৈছে
হয় হয়
আৰু আমাৰ এ এতিয়া মানে ঘৰ চৰ বনাবলৈ কাৰণে নৈৰ পৰা বালি আনি নৈৰ পৰা বালি অনাৰ ফলৰ মানে নৈৰ কাহটো খোৱা মানে কাটি দিয়াৰ ফলত নৈ কাহটো খৰি খৰি গৈ থাকে যিখিনি টিপনি মাটি সেই টিপনি মাটি খিনি যদি নাইকিয়া হৈ যায় নৈ পাৰটোতো খহিবই নৈ পাৰতো খহি খহি মানে মানুহৰ ঘৰ অঞ্চল চব ডুবাই ফল আছে
হয় বানপানি টো পতকে সহজে হবলৈ ধৰিছে সেইবাবেই
কি হৈছে?
মানে ধৰক মাটিো খহি যোৱাৰ ফলতে বানপানীতটো বেছি সহজে হবলে ধৰিছে নদীখন যবি দৰ হৈ থাকিলে নে ইমান বানপানী হবলৈ সমস্যা নহয়।
হয় হয় চৰকাৰেও ইয়াৰ ওপৰত ভাবিছে নববাকে থকা নাই হলেও আমাৰো মান আমাৰ কৰ্তব্য আমি কিবা এটা কাটিলে মানে তাৰ ফলত দহজোপা আমি ৰুব লাগে কিবা এটা। গছ কাটিলে কিবা এজোপা আমি নুৰো তাৰ ফলতে গোটেই ইমানখিনি মানে ধ্বংস হবলে পাইছে। অ আহ। হেল্ল'। কওক আৰু কিবা?
ভাবিলেই বেয়া লাগে মানে এইবিলাক কথা ভাবি থাকিলে মানু
হয়
মানুখিনি দুৰৱস্থা দেখিলে বহুত বেয়া লাগে মছবিলাক চালেই চকু সেমেকি যোৱাগতে হয়।
অ' এই গুৱাহাট মানে চহৰীয়া অঞ্চল বিলাকত এনেকে মানুহে প্লাষ্টিক কিবা কিবি বস্তু তোমাই তোমে নলা নদ তোমাৰ বিলাক মানে এতিয়া দেখিছো গুৱাহাটীৰ নিচিনা জেগাত সঘনাই বানপানী হবলৈ লৈছে।
হয়।
তাত আমাৰ এই উ চহৰীয়া মানুহখিনিয়ে নলা নৰ্দ্ৰমা আদিত প্লাষ্টিকৰ বস্তু জাবৰ জোথৰ পেলাই মেলি নলা নদ দ্ৰম বিলাক বন্ধ হৈ যোৱাকৈ মানে এনেকুৱাকে বস্তু পেলাই সেইবিলাক বন্ধ হৈ যায়। তাৰ ফলত পানী যাবলৈ ৰাস্তা নোহোৱাৰ ফলতো মানে চহৰীয়া অঞ্চল বিলাকত পান মানে বানপানীৰ সমস্য়াটো বেছি দেখা যায় আমাৰ গাঁৱত বাৰু দ অঞ্চল ল বিলাকতে পানী হয় কিন্তু চহৰৰ চহৰৰ নিচিনা জেগাত পানী হোৱাতটো মানে আমি ভাবিবই ন।
হয়।
বাকী আপোনাৰ লগত কথা পাতি ভাল লাগিলে, আগলেও এনে ক মানে এনেকুৱা ধৰণৰ বিষয় বিলাকত আপুনি মোক কথা পতাত সহায় কৰিব বুলি আখা খা থাকিল।
হয় হয় পাতিম অ' হ'ব। উম